হেল্ল' হেল্ল'
হেল্ল' অ', শুনি আছোঁ। নমস্কাৰ বন্ধু কেনে আছা?
শুনি পাইছানে?
শুনিছোঁ শুনিছোঁ।
অ তাকে উম এ অ সম ভ্ৰমণলে যোৱা কথালৈ মানে পাতিম বুলি ভাবিছিলোঁ।
আহা আহা পাতো, তুমি কেনে আছা প্ৰথম সেটো কোৱা?
অ' অ' তাকে ভালে আছোঁ মই মই ভালে আছোঁ, তুমি কেনে আছা?
ময়ো ভাল, এবাৰ বন্ধত কি কৰিবা?
এইবাৰ মই অসমৰ বিভিন্ন ঠাই ফুৰিবলে যোৱাৰ পৰিকল্পনা কৰিছোঁ।
বাহ এইটো বহুত ভাল সিদ্ধান্ত, অসমৰ কোন কোন ঠাইত যাবা?
প্ৰথমে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান উদ্যানলৈ যাম। তাৰপিছত মাজুলী, শিৱসাগৰ, হাফলং, মানস মানাহ ৰাষ্ট্ৰীয় উদ্যান, কামাখ্যা মন্দিৰ, তেজপুৰ, যোৰহাট, ডিব্ৰুগড় আৰু উমানন্দ দ্বীপ চাম বুলি ভাবিছোঁ।
কাজিৰঙালৈ কিয় যোৱা বা?
কাজিৰঙা মানে কাজিৰঙা এশিঙীয়া গড়ৰ বাবে বিখ্যাত ন। ইয়াত হাতী, বাঘ, হৰিণা, বনম, বনমোহ। আৰু বহুতো বিৰল পক্ষীও দেখা যায়তো, সেইটো কাৰণে।
উম মই শুনিছোঁ হাতীৰ পিঠিত উঠিও উদ্যানখন চাব পাৰি বোলে?
হয় হয় তাৰ উপৰিও জীপ জীপ চাফাৰী ব্যৱস্থাও আছে, জীপ চাফাৰীৰ ব্যৱস্থাও আছে। প্ৰকৃতিৰ মাজত সময় কটাবলোঁ বৰ ভাল লাগে।
তাৰপিছত ক'লে যাবা?
তাৰপিছত মাজুলীলে যাম, ই বিশ্বৰ অন্যতম বৃহৎ নদীদ্বীপ। তাত বৈষ্ণৱ সংস্কৃতি সত্ৰ, মুখা শিল্প আৰু অসমৰ পৰম্পৰা ওচৰৰ পৰা চাব পাৰি।
মাজুলীৰ পৰিৱেশ, বৰ শান্ত বুলি শুনিছোঁ
অ' একেবাৰে সঁচা, তাত গাঁওবোৰ বহুত পৰিষ্কাৰ আৰু মানুহ বোৰ অতি অতিথি পৰায়ণ।
শিৱসাগৰত কি কি চাব?
শিৱসাগৰত শিৱসাগৰ অসমৰ এটা মানে ঐতিহ্য জেগা ন'। শিৱসাগৰৰ ৰং ঘৰ, তলাতল ঘৰ, কাৰেং ঘৰ, শিৱসাগৰ অহ শিৱসাগৰ পুখুৰী আদি ঐতিহাসিক স্থান আছেতো, আহোম সাম্ৰাজ্যৰ ইতিহাস জানিবলৈ এইবোৰ অতি গুৰুত্বপূৰ্ণ আমাৰ বাৱে।
হাফলং কিয় ইমান জনপ্ৰিয়?
হাফলং অসমৰ একমাত্ৰ পাহাৰীয়া ষ্টেচন মানে ষ্টেচন পাহাৰৰ সেউজীয়া বন হাফলং, হ্ৰদ আৰু শীতল বতাহে সকলোকে আকৰ্ষণ কৰে যে সেইকাৰণে।
আটচ্ছা আটচ্ছা মানাস ৰাষ্ট্ৰীয় উদ্যানলৈ যাবা নেকি?
অ' নিশ্চয় যাম, মানস ইউনেস্কোৰ বিশ্বৰ ঐতিহাসিক ক্ষেত্ৰতো। ইয়াত বহুতো বিৰল জীৱ জন্তু আৰু প্ৰাকৃতিক সৌন্দৰ্য উপভোগো কৰিব পাৰিতো। সেইকাৰণে যাম বুলি ভাবিছোঁ।
তেনেহলে গীয়া- গুৱাহাটীতটো নিশ্চয় ঘুৰিবাঁ
হয়' হয়' প্ৰথমে কামাখ্যা মন্দিৰ দৰ্শন কৰিম, তাৰপিছত উমানন্দদ্বীপ অসমৰ ৰাজ্যিক সংগ্ৰহ সংগ্ৰাহালয় আৰু ব্ৰহ্মপুত্ৰ নদীত নাও ভ্ৰমণ কৰিম।
তেজপুৰলৈ যোৱাৰ ইচ্ছাও আছেনে?
অৱশ্যে তেজপুৰক, অসমৰ সাংস্কৃতিক নগৰী বুলিও কোৱা হয়। অগ্নিগড় চিল এ চিত্ৰলেখা উদ্যান আৰু মহাভৈৰৱ মন্দিৰ সেইবোৰ চ' সকলোবোৰ চাম মানে।
অ অ যোৰহাটত কি বিশেষ আছে বা?
যোৰহাটত চাহ বাগিচাৰ বাবে বিখ্যাত তাত চাহ বাগিচা ঘ ঘূৰি উম মানে ঘূৰি চাম আৰু অসমৰ বিখ্যাত চাহৰ সোৱাদ ল'ম সেনেকেই আৰু।
ডি ডিব্ৰুগড়লৈ যাব নাই?
হয় হয় ডিব্ৰুগড়লৈ ডিব্ৰুগড় চাহ নগৰী বুলিও কোৱা হয় তাতো সুন্দৰ চাহ বাগিচা আৰু প্ৰাকৃতিক সৌন্দৰ্য। উপভোগ কৰিব পাৰি ন।
উম যাত্ৰাটো কেনেকৈ কৰিব বা?
যাত্ৰাটো এতিয়ালৈকে বাছ বাছ বাছেই কৰিম বুলি ভাবিছোঁ। বা ৰে'ল আৰু গাড়ীও ভ্ৰমণ কৰিম। তাৰপিছত মাজুলীৰে ফেৰী পাৰ হ'ব লাগিবতো এই ফেৰীৰ কাৰণে বিখ্যাত সেইকাৰণে।
কিমান দিনৰ বাবে যোৱা পৰিকল্পন বা?
প্ৰায় দহ দহ পোন্ধৰ দিন মানৰ কাৰণে যোৱাৰ ব্যৱস্থা কৰিছো আৰু।
খৰচ পাতি কিমান হ'ব?
প্ৰায় বিশৰ বিশ হাজাৰৰ পৰা পঁচিশ হাজাৰ টকাৰ ভিতৰত হ'ব বুলিহে ভাবিছোঁ আৰু এজনৰ তাকেই তিনিজনমান যাম যে।
আচ্ছা। ভ্ৰমণলৈ কি কি ল'ব লাগিব বা?
কাপোৰ, মোবাইল, কেমেৰা, চাৰ্জাৰ, পাৱাৰ বেংক, পানীৰ বটল, ছাতি, ঔষধ আৰু পৰিচয় পত্ৰ। ইত্যাদি এইবোৰে ল'ব এইবোৰ আজিকালি বহুত দৰকাৰী হৈ পৰিছেতো ডেইলী লাইফত সেই সেইবাবে।
হয় বাৰু ভ্ৰমণৰ সময়ত কি কি সাৱধানতা ল'ব লাগিব?
অ পৰিৱেশ পৰিষ্কাৰ অ পৰিৱেশ অপৰিষ্কাৰ নকৰিব লাগিব। তাৰপিছত নিজৰ সামগ্ৰী সুৰক্ষিত কৰি ৰাখিব লাগিব। নিয়ম মানি মানিব লাগিব আৰু বন্যপ্ৰাণীক কেতিয়াও অসুবিধা দিব নালাগিব তেনেকুৱা আৰু।
অসমৰ বিখ্যাত খাদ্যও খাবনে?
নিশ্চয় অসমীয়া খা থালি মাছ ভাত হাঁহৰ মাংস। পিঠা আৰু জ জলপান আৰু চাহৰ সোৱাদো লম।
তোমাৰ কথা শুনি মোৰো অসম অসমৰ সকলো ঠাই ফুৰিব মন গৈছে অ।
অ তেন্তে তুমিও মোৰ লগতে আহা আমি একেলগে গ'লে ভ্ৰমণটো আৰু বেছি আনন্দময় হ'বতো।
নিশ্চয় মই ঘৰৰ অনুমতিটো লৈ লওঁ প্ৰস্তুতি আৰম্ভ কৰিম।
অঁ খুব ভাল আমি আগতীয়াকৈ যাত্ৰা তালিকা আৰু হোটেলৰ ব্যৱস্থা কৰি ল'ম তেতিয়া।
অঁ অঁ ভ্ৰৱণৰ পৰা উভতি আহি সকলো অভিজ্ঞতা মোক জনাবাচোন।
নিশ্চয় বহু ফটো ভিডিঅ' আৰু স্মৰণীয় অভিজ্ঞতা তোমাৰ লগত ভাগ কৰি ল'ম।
উম তেন্তে তোমাৰ যাত্ৰা শুভ হওঁক।
তাকে আশা কৰোঁ
উম।
সেইয়া আৰু আজি মই হেৰি এই আজি মই ইতিহাসৰ কিতাপ পঢ়িছিলোঁ। এ সেয়েহে ইতিহাসৰ কথাও ভাবি আছিলো মানে আজি।
হয় নেকি ইতিহাস মোৰো বৰ প্ৰিয় বিষয় কিন্তু বহুতে কয় ইতিহাস পঢ়িবলৈ কঠিন। তোমাৰ কি মত বা তাত?
মোৰ মতে ইতিহাস একেবাৰে কঠিন নহয় যদি মনোযোগেৰে পঢ়া পঢ়া যায় তেন্তে ইতিহাস অতি ৰোমাঞ্চকৰ বিষয় ইয়াৰ জৰিয়তে আমি অতীতৰ ঘটনা মহান ব্যক্তি আৰু সভ্যতাৰ বিষয়েও জানিব পাৰওঁতো।
ঠিক কৈছা দেই কিন্তু ইতিহাস পঢ়াৰ প্ৰয়োজনীয়তা কিবা?
ইতিহাসে আমাক অতীতৰ ভুল শুদ্ধৰ পৰি পৰা শিক্ষা দিয়ে। দেশ সমাজ আৰু সংস্কৃতি কেনেকৈ গঢ় লৈ উঠিল। সেই বিষয়ে বুজিবলৈ ইতিহাসৰ জ্ঞান অতি প্ৰয়োজনীয়।
ভাৰতৰ ইতিহাসৰ কোনটো অধ্যায় তোমাৰ আটাইতকৈ ভাল লাগে?
মোৰ স্বাধীনতা আন্দোলনৰ ইতিহাস আটাইতকৈ ভাল লাগে। মহাত্মা গান্ধী, নেতাজী সুভাষ চন্দ্ৰ বোস- ভগত সিং, চন্দ্ৰশেখৰ আজাদ আদি - স্বাধীনতা সংগ্ৰামীসকলৰ ত্যাগ মোক অনুপ্ৰাণিত বহুত কৰে।
মহাত্মা গান্ধীৰ বিষয়ে কি জানা?
তেওঁ সত্য আৰু অহিংসাৰ পথ অনুসৰণ কৰি ভাৰতক স্বাধীন কৰাৰ আন্দোলন নেতৃত্ব দিছিল। দান্ধী যাত- ত্ৰা সহযোগ আন্দোলন আৰু ভাৰতৰ, ভাৰত ত্যাগ আন্দোলনত তেওঁৰ ভূমিকা- অতিশয় গুৰুত্বপূৰ্ণ। তেখেত নোহোৱাহেতে আজি আমি এইটো স্থানত থাকিব নোৱাৰোঁ।
হয় বাৰু। নেতাদী, নেতাজী সুভাষ চন্দ্ৰ বসুৰ বিষয়ে কি ক'বা?
তেওঁ আজাদ হিন্দ ফৌজৰ গঠন কৰি স-সশস্ত্ৰ সং-সংগ্ৰাম জৰিয়তে ভাৰতক স্বাধীনতা- কৰাৰ চেষ্টা কৰিছিল। তেওঁৰ বিখ্যাত আহ্বান আাছিল তোমালোকে মোক তেজ দিয়া, মই তোমালোকক স্বাধীন আ' স্বাধীনতা দিম, সেয়াই।
অসমৰ ইতিহাসৰ বিষয়ে কিবা ক'বা?
ইয়াৰ অসমৰ ইতিহাসো অতি গৌৰ-গৌৰম হয়। আহোমসকলে প্ৰায় ছশ বছৰ আহ, আহ, শাসন কৰিছিল। তেওঁলোকো বহু যু- যুদ্ধত জয়লাভ কৰিলে, তা, তেখেতসকলৰটো- এ' সেনাপতি ম' লাচিত বৰফুকন তেখেতৰ বিষয়েটো আমি সৰুৰ পৰা পাই আহিছোঁ ন। তেখেতে কিমান- হাজাৰ হাজাৰ মোগলক পৰাস্ত কৰি খেদি পঠিয়ালে অসমখন সুৰক্ষিত কৰিবলে। উম।
লাচিত বৰফুকণৰ নাম ইতিহাসত কিয় ইমান বিখ্যাত?
লাচিত বৰফুকনে সোল্লশ এসত্তৰ চনতে শৰাইঘাটৰ যুদ্ধত মোগল সেনাক- পৰাস্ত কৰিছিল। তেওঁৰ সাহস দেশ- প্ৰেম আৰু নেতৃত্ব আজিও সকলোৰে বাবে অনুকৰণ, অ', অনুকৰণীয় মানে।
আহোমসকলে অসমলৈ কি অৱদান আগবঢ়াইছে?
তেওঁলোকে বহু মন্দিৰ, পুখুৰী, ৰাজপ্ৰসাদ আৰু ঐতিহাসিক স্থাপত্য নিৰ্মাণ কৰিছিল। ৰংঘৰ- তলাতল ঘৰ, কাৰেং ঘৰ আদি আজিও অ-অসমৰ গৌৰৱ, গৌৰৱৰ প-প্ৰতীক।
বিশ্ব ইতিহাসৰ কোনটো ঘটনা তোমাক বেছি আকৰ্ষণ কৰে?
মোৰ মতে দ্বিতীয় বিশ্বযুদ্ধ আৰু ফৰাচী বিপ্লৱ অতি গুৰুত্বপূৰ্ণ ঘটনা। এই ঘ- টনাবোৰে বিশ্বৰ ৰাজনীতি আৰু সমাজ ব্যৱস্থাত ডাঙৰ পৰিৱৰ্তন আনিছিল।
ইতিহাস অধ্যয়ন কৰিলে ছাত্ৰ-ছাত্ৰীসকলৰ কি লাভ হয়?
ইতিহাস জ্ঞানে বৃদ্ধি কৰে চিন্তা, শক্তি উন্নত কৰে দেশ- প্ৰেম জগায় আৰু অইত-অতীতৰ পৰা শিক্ষা লৈ ভৱিষ্যত উন্নত কৰিবলৈ সহায় কৰে।
ইতিহাস কেনেকৈ সহজে মনত ৰাখিব পাৰি?
চন, তাৰিখ, ঘটনা আৰু ব্যক্তিৰ নাম তালিকা কৰি পঢ়িব লাগে। মানচিত্ৰ, ছবি, তথ্যচিত- ত্ৰ সহায় ল'লেও সহজে মনত ৰাখিব পাৰি।
এতিয়া বহু শিক্ষাত, শিক্ষাৰ্থীয়ে ইতিহাসত আগ্ৰহ কম দেখুৱায়। ইয়াৰ কাৰণ কি হ'ব পাৰে?
বহুতে কেৱল পৰীক্ষাৰ বাবেহে পঢ়ে। যদি কাহিনীৰ দৰে পঢ়ে আৰু ঐতিহাসিক স্থান ভ্ৰমণ কৰে তেন্তে ই- তিহাস অধিক আ-আকৰ্ষণীয় হ'ব।
তুমি কেতিয়াবা কোনো ঐতিহাসিক স্থান ভ্ৰমণ কৰিছা নে?
হয়, মই শিৱসাগৰ, ৰংঘৰ, তলাতল ঘৰ আৰু কাৰেং ঘৰ চাইছিলোঁ। সেই অভিজ্ঞতা মোৰ বাবে অতি স্মৰণীয়।
ময়ো এবাৰ সেইবোৰ ঠাই চাব বিচাৰোঁ।
নিশ্চয় যাবা। নিজৰ চকুৰে চালে ইতিহাসৰ প্ৰতি আগ্ৰহ আৰু বাঢ়ি-বাঢ়ি যায়।
আজি আলোচনাৰ পৰা মই বহুত নতুন কথা শিকিলোঁ দেই।
অ' ময়ো আনন্দিত হ হ'লোঁ। ইতিহাসৰ জ্ঞান আৰু আমাৰ জীৱনৰ বাবে বহুত মূল্যৱান।
ঠিক আছে অতীতক জানিলেহে আমি ভৱিষ্যত অধিক সুন্দৰকৈ গঢ়িব পাৰিম।
অ' একেবাৰে সঁচা কথা। ইতিহাসৰ ইতিহাস আমাৰ সমাজৰ দাপোন।
ধন্যবাদ বন্ধু তোমাৰ লগত কথা পাতি বৰ ভাল লাগিল দেই।
মোৰো বহুত ভাল লাগিল। আকৌ আন এটা বিষয়ত দীঘলীয়া আলোচনা কৰিম।
নিশ্চয়, এতিয়ালৈ বিদায়।
বিদায় বন্ধু, শুভদিন। তাকে, হ'ব।